পিছে অ, নমস্কাৰ নমস্কাৰ অ - অ কওক। অ, ভালে আছো আপোনাৰ খবৰ ভাল।
অ - অ মই ভাল আছো।
অ, ক'ত আছে আপুনি এতিয়া।
মই এতিয়া ঘৰত আছো।
অহ, ঘৰতে আছ অহ, ঘৰত অ, মই অলপমান বাহিৰত মানে যাম বুলি ভাবিছো যোৱা নাই মইও একচুৱেলি ঘৰতে আছো অলপ। চোতালত আছো আৰু।
অ, আপোনাৰ - আপোনাৰ ভ্ৰমণ কৰে নেকি আপুনি।
ভ্ৰমণ বা ভ্ৰমণত মই বহুত ভাল পাও। ভ্ৰমণ কৰি সেইটো ক'ব গলে মই অ, কৰো সেইটো মোৰ ক'ব গ'লে হবি এটা।
অ - অ, ভাল - ভাল। আৰু আপুনি অ, ময় কৰো আপুনি এ ভ্ৰমণৰ উম, কি এটা - এটা উম, কি কয় তাক উম, শ্ৰেষ্ঠ শিক্ষক বুলি ভাবে নেকি আপোনো লাইফৰ বা জীৱনৰ এটা। হ ভ্ৰমণটো কাৰ মানুচ অনেক হা - হা।
ভ্ৰমণ কৰ কৰিলে আমাৰ মানসিক মানে শক্তি বৃদ্ধি পায় মানসিক এটা শান্তি প বলে।
হয় - হয় - হয়।
এতিয়া চবকেতো আজি - আজি কালি যি ব্যস্ত লাইফ এই ব্যস্ত লাইফত মানুহ খালি দিনটো মানে কামেই কৰি থাকে খালি কামেই। কৰি থাকে খালি টকাৰ কাৰণেই কাম কৰি থাকে কিন্তু এতিয়া সেই যে মানসিক শান্তিত টোৰ ত দৰকাৰ হয় ন এক টোৰ কাৰণে কেতিয়াবা আৰু মানে নিৰ্জান জাগাত অলপ গৈ - গৈ সাগৰৰ পাৰত নাইবা ক'ৰবাত যেনেকুৱা এনেকুৱা ভাল - ভাল প্লেচ আছে শ্বিলং আছে। দাৰ্জিলিং আছে এইবিলাকত গৈ অলপমান টাইম স্পেণ্ড কৰি থাকিলে তেতিয়া। আৰু মানুহৰ মানে মানসিক সেইটো শক্তিটো মানুহৰ শান্তিটো সেইটো ভাল হওক। ভাল হয় তেতিয়া তাৰ পৰা আহি দেখিবাচোন মানে কাম কৰিও ভাল লাগে তেতিয়া ত' সেইটোৰ কাৰণে ভ্ৰমণ। কৰাটো দৰকাৰ।
হাহ
চবৰে এতিয়া চবৰে ফিলিংছটো বেলেগ - বেলেগ ন অ,
হা - হা আৰু মোৰ বাবে ভ্ৰমণ কৰাতটো সকলোৰে প্ৰয়োজন উম, কাৰণ এই আজিৰ জীৱনৰ মানুহ হয় এটা - এটা ইমান চিন্তা আৰু আৰু শৰীৰিৰ বেয়া হৈ থাকে সেই কাৰণেও উম, কি কয় তাক ভ্ৰমণ দৰকাৰ আৰু চোৱা আপনি যদি কিতাপৰ পঢ়া বা ইণ্টাৰনেটত চোৱা কথা আহ, আৰু এখন ঠাইলৈ গৈ নিজ অনুভৱ কৰা। দুটাৰ মাজত কিন্তু আকা হা আকাশ আৰু পাতালৰ পাৰ্থক্য আছে হয় - হয়। আৰু কিম যেতিয়া - যেতিয়া আমি এখন উ অচিনাকি ঠাইলৈ, যাও আৰু আমি কেৱল, বাৰু মই নদেখো আৰু আমি তাৰ পৰাই য, হয় স্থানীয় মানুহৰ লগত কথা পাতি তিম আৰু তেওঁৰলোকৰ যিটো জীৱন যাত্ৰা আৰু কি হৈ আছে আৰু কিবা কিবি এম শিকবলৈও
সেইবিলাক আমি বুজিব বুজিব পাৰো।
হ হ আৰু যিটো ভ্ৰমণে আমাক উ শিকাই যে যে পৃথিৱীখন কি ইমান বিশাল আৰু মই কিমান সৰু এইটোও শিকাই আৰু উম উ আৰু, এই অভিজ্ঞতা আ যিটো আমাক এজন উম বুদ্ধি দীপ্ত আৰু বি চাবোৰ মোক গঢ়ি তুলি এইটো মই ভাবো আৰু এইটো আপুনি উম! ইণ্টাৰনেট বা ক্লাছৰৰুমৰ পৰা শি শিকিব নোৱাৰো এইটো আপুনি ঠাইত, হ অ ঠাইত গৈ আপুনি বিচাৰিব
সেইটোৱে আহ
আৰু আপুনি মানে নেকি পৰিকল্পনা ভ্ৰমণৰ আগে পৰিকল্পনা কৰে নেকি,
পৰিকল্পনা মানে পৰিকল্পনাটো কৰো যে এনেকুৱা এনেকুৱা মৰ মই এনেকুৱা এনেকুৱা জাগাত যাম এনেকুৱা এনেকুৱা জেগা যাই তাতে এইটো বস্তু খাম সেইটো বস্তু খাম এই, এইটো দেখিম সেইটো দেখিম তেনেকুৱা মই কল্পনা কৰো সেইটো মই মানে কৰিব মন যায়। কিন্তু কেতিয়াবা এনেকুৱা হয় টাইম নাপাওঁ যে, কামৰ সময়ত আজৰি সময় নাই মানুহৰ আজিকালি ইমান মানে, এ ঘৰৰত টেনচন আছে নিজৰ কামত বমাৰ আ স বিলাক মানে কৰি কৰি দিনটো চৌবিশ ঘন্টা কেতিয়া পাৰ হৈ যায় সেইটো গমেই নাপাওঁ। এতিয়া মাহৰ ত্ৰিশ, দিন আমি কেতিয়াবা এনেকুৱা হয় চাৰিটা সপ্তাহ মাহৰ ত্ৰিশটা দিন ত্ৰিশটা দিনে কাম কৰিব। হয় কত যাও কেতিয়াবা এনেকুৱা হয় আমি ওচৰৰ ও, ওচৰে পজৰে আমি দুৰ্গা পূজাই চাব নাযাওঁ। দুৰ্গা পূজা এই যে ওচৰত আমাৰ মা কামাখ্যা, াৰ উম কি অম্বুবাচী মেলা চলি আছে তাতে এতিয়ালৈকে যাব পৰা নাই। ত' তেনেকুৱাই আৰু সেইটো দুখৰ বিষয়ে আমি যাব নোৱাৰো। কিন্তু যাব ক্প কল্পনা কৰিয়ে থাকো। যি ইয়াত চাও তাৰ যি দাৰ্জিলিঙত চাও ম দাৰ্জিলিঙত, যাব মন যায়। ইমান গৰম বৰ্তমান গুৱাহাটীত ইমান গৰম হৈ আছে দাৰ্জিলিঙত যাওঁ ইফালে কি যেনিবা, ঠাণ্ডা শ্বিলঙত যাওঁ বেলেগ কিজানকো ঠাণ্ডা। ত' তেনেকে ভাবো আৰু কিন্তু সেইটো মানে আহ কেতিয়া যাব পাৰো। সেইটো ভগৱানৰ ওপৰত এৰি দিছো, কিন্তু যাব মন যায় পৰিকল্পনা কৰো এতিয়া খালি অসমতে নহয় আমি বাহিৰত, কাৰ চো কৰোুৱা বাহ য, ণে আমাক মানে ইচ্ছা য যেতিয়া আমি অনলাইনত আমি দেখ, যে এনেকুৱা এনেকুৱা যেতিয়া আমি ফুটবল খেলা দেখোঁ ক্ৰিকেট খেলা দেখোঁ। এই যে ইমান ব্ৰাজিল ফ্ৰান্স এইবিলাকৰ পৰা মানুহ আহে ন, বেলেগ বেলেগ কাানট্ৰিৰ পৰা তে সেইবিলাক ভাবোঁ আৰু কল্পনা কৰোঁ ইচ যদি আমিফাল অলপ যাব। পাৰ ল সেইফালৰ মানুহ বিিলাক বা কেনেকুৱা কেনেকে বা কঠা কয়। কেনেকুৱা জেগাাবিলাক চাব মন যায় অকল খালি আমি টিভিতে দেখি থাকি শখি থাকো আৰু মোবাইলতে চাই থাকো ত তেনেকে আৰু পৰিকল্পনা কৰো চাব মন যায় যাব মন যায়
অ আৰু মোৰ মোৰ বাবে মোৰ মোৰ মোৰ বাবোব যিটো পৰিকল্পনা নহ'লে আপোননি যিটো ভ্ৰমণ উম এটা দুস্বপ্ন হৈ পৰিবৰ কাৰণ উ ধৰি লও আহ আমাৰ হাতো যদি সঠিক পৰিকল্পনা নাথাকে তেন্তে উ মই ঠাই এইখনৰ যিটো আচল সৌন্দৰ্য উপভোগ কৰিবলৈ উ ছ হয় ছয় পোৱাৰ পৰিৱৰ্তে হেল বিচাৰতে বহু সময়ৰ হয় আৰু টো পৰিকল্পনা মানেই যটো সকলোতো সময় বান্ধি লোৱা নহয় বৰ যিটো কি কয় এটা উম ঠাইখনৰ অ বতৰৰ সৰু শ্ষ ব্যৱস্থা আৰু যিটো যাতায়তৰ বিষয়ে জানি অ থোৱা য হয় আৰু আমাৰ যিটো ভ্ৰমণটো যিটো নিৰাপদ আৰু আন আনন্দদায়ক হয় এইটোও মই ভাবো আৰু পৰিকল্পনা থাকে থাকিলে আমি যিটো ভ্ৰমণৰ যিটো প্ৰতিটো মুহূুৰ্তে সম্পূৰ্ণৰূপে মই উপভোগ জগাই গৈছো অ আছামৰ বাহিৰত যিটো কি কয় এইটো প্ৰয়াগৰাজ গৈছো প্ৰয়াগৰাজৰ সংগম গৈছো আৰু প্ৰায় তাৰ পিছত উম কি কয় এ তাক আহ পুৰি গৈছো আহ তাৰ পিছত অ বনাৰস গৈছো হৰিদ্বাৰ গৈছো আৰু দিল্লীৰ উম স যে চান মিনাৰ চান্নিচক আৰু ৰেড ফৰ্ট সবিলাক মই দেখিছ
অ সেইবিলাক মানে কি আপোনাৰ তেনেহলে এনেকুৱা মানে বহুত এক্সপিৰিয়েঞ্চ হৈছে
হয় হয় কিন্তু এক্সপিৰিয়েন্স হলে এক্সপৰিিয়েন্স হলে আপুনি যদি উ একা যায় নে ইটোৰ বেলেগে কৰিব কাৰণ আপুনি যিটো দেউতা মা উম সি ধৰি লও আপুনি এটা হোটেল খুজি আছে আপ আপুনি শুধু চাব যেটো কি কি আছে কি না আছে ঠাই বিলাক কিমান আৰু কোনটো কি পেমেন্ট কৰিব এই টো আপুনি সুধ কৰিব হয় ত সেই কাৰণে পৰিয়ালৰ লগত মইতো পৰিয়ালৰ লগত গৈছো পৰিয়ালৰ লগত গোৱা এটা বেলেগ
পৰিয় পৰিয়ালৰ লগত যোৱা এক্সপিৰিয়েঞ্চটো সেইটো আৰু বেলেগ এটা আৰু নিজে যোৱা এ
আৰু এইটো এইটো নকৰিব এই ইটো নকৰিব ইটো বাধা ইটো বাধা হয় ন এইটো হয় এ হা হা হা হয় বাহিৰত জাগা আহিছ বাহিৰত জাগাত বাহিৰত জাগাত আহিছ ইটোৰ না খাব ইটো কিমান হয় এইটো এইটো ভাল নহয় ইটো এইটো এইবিলাক এইবিলাক অ
অ আপনি দলবান্ধি ভ্ৰমণ কৰিছে নেকি
দৌল বান্ধি মই ভ্ৰমণ কৰিছো এইবাৰ মানে গৈছিলো কিন্তু অ' গৈছিলো কিন্তু ইমান এটা মানে ভাল এক্সপিৰিয়েঞ্চ নহ'ল মানে সিহঁতৰ লগত মানে কি অ' ইমান এটা ভাল, ইমান এটা মানে ভাল এ এটা জাগা যাব নোৱাৰিলো অ'। কিবা এটা বস্তু যদি কিনিব খোজো মই, চাপজ কিবা এটা বস্তু কিনিব খোজো, সিহঁত কাৰণে মানে কিনিব নোৱাৰো সিহঁতকো লগা হয়। এনেকুৱা আমি আছিলো পাঁচজন ত' পাঁচজনে এতিয়া মই কিবা এটা এটা বস্তুৰে দাম কমছে কম দেৰশ টকাকে আছে, খোৱা বস্তু আছিল যেনিবা ক নামটো ত' সিহঁতকো লগা হয়। সিহঁতৰ লগত নাই পইচা ত' মই ইমান বিলাক পইচাটো লৈ যোৱা নাই ন' ত সেইটোৰ কাৰণে আৰু এতিয়া মই অকলে যদি যাও নাই বা দুজনে গ'লো হয়। তেতিয়া সেইটো আৰু অ' ভাল হ'ল হয়, ভাল হ'ল হয় কিন্তু ইমান বিলাক ক মই তেতিয়া সেই খোৱা বস্তুতটো মই নোখোৱাকৈ আহিলো। মনতো অলপ বেয়া লাগিল। তেতিয়া মনতে ঘৰতে আহি ভাবি থাকো ইচ এই বস্তুটো খাব নাপালো এই বস্তু টো ইফালে তো পোৱা নাযায়।কেনেকুৱা বা লাগে সেইটোৰ বা টেষ্ট কেনেকুৱা ত' খাব পাৰিলো হয় যদি ভাল লাগিল হয়।
হ হয় আৰু মোৰ বাবে যিটো দলবান দি আপুনি যদি যায় যিটো আনন্দৰ যিটো মাত্ৰা হয় ন। এইটো বহু গুণে বাঢ়ি যায় মোৰ, মোৰ বাবে আৰু যিটো ভ্ৰমণে অভিজ্ঞতাটো এইটো এইটো আপুনি যদি বন্ধু বা বান্ধৱীৰ লগত যায়। টো উৎসৱৰ দৰে হৈ পৰে আৰু যিটো বিপদৰ হয় আৰু যিটো বি বিপদে সময়ত ইজনী-চিজনীক সহায় কৰে, আৰু হয়-হয়। আৰু ৰাস্তাত হোৱা উম সৰু বা কি? কিছুমান কাজিয়া বা এ আৰু একলগে বহি খোৱা। খোৱা কৰা এই সকলক মিলি যি ভ্ৰমণ টো স্মৃতিতো অধিক যিটো উ ৰোমাঞ্চকৰ কৰি তোলে আৰু অ দলৰ সৈতে যিটো মানে যিটো ৰিলেচনশ্বিপ ক অ' আৰু গাৰ গাৰ কৰে।
উম, সেই যে আমি যদি মানে আহ আপুনি যিটো ক'লে যে দল বান্ধি যায় যে অ', - অ', - অ' । ঠিক আছে এইবাৰ অ' ঠিক আছে দিয়া তাকে আছে।